আশা কৰোঁ আপুনি নিশ্চয় ভালে আছে।
হয় হয় ভালেই ভালেই আছো আপোনাৰ।
হয় হয় ময় ভালে আছোঁ বাৰু।
হয় হয় হয়,
অ, আজি আমি এটা নতুন বিষয়ৰ ওপৰত কথা পাতিব বিচাৰিছো। যিহেতু হওক এই খেলা। তাৰ ধাৰাও চলি আছে সময়টোত বৰ্তমান সময়ত। সেইটো হৈ গ'ল অ খেল অৰ্থাৎ আমি। ক'বলৈ গ'লে স্পৰ্টছ। এতিয়া। স্পৰ্টছ আমাৰ দৈনন্দিন জীৱনত স্পৰ্টছ বা খেলৰ প্ৰয়োজনীয়তা যথেষ্ট আছে আপু আপুনি কি ভাবে এজন ছাত্ৰ ছাত্ৰী বা সৰু ক্ষেত্ৰত কৈছোঁ বয়সৰ সম সীমা সময়সীমা এজন ছাত্ৰ ছাত্ৰী ত এগৰাকী বা যিসমূহ সৰু ল'ৰা ছোৱালী আছে সিহঁত ৰ জীৱনত বৰ্তমান সময়ত খেলৰ প্ৰয়োজনীয়তাসমূহ কেনে ধৰণৰ বা খেলত কি কি কি প্ৰয়োজনীয়তা আছে এনেও খেলৰ কিয় প্ৰয়োজন আৰু তাৰ পৰা কি কি উপকাৰ হয় আপুনি কি ভাবে
হয় সৰু এতিয়া বৰ্তমান সৰু সৰু যিসকল শিশু আছে তেওঁলোকক সৰুৰ পৰাই খেলাটো বহুত এটা ভাল গুণ কাৰণ যে সৰুৰ পৰা খেলিলেহে কোনোবা এটা বস্তুত মানুহ সদায় আগ্ৰহী হয় সৰু পৰা মানুহে শু শিশুসকলক খেলিবলৈ শিকাব লাগে
সেই খেলৰ পৰা আপুনি খেলৰ পৰা কেনেকুৱা ধৰণৰ উপকাৰ উপকাৰিত এ হয় বুলি ভাবে
হয় খেল খেল খেলিলে খেলৰ পৰা বহুত উপকাৰিতা লাভ কৰা যায় তাৰ ভিতৰতে আহি যায় প্ৰথমতে আহি যায় যে খেলৰ ফলত আমাৰ যি শৰীৰৰ টেম্পৰেচাৰটো বাঢ়ে আৰু তাৰ ফলত আমাৰ যি মানে যিখিনি তেজ আছে তেজ তেজ চলাচলটো অতি ভাল
হয় তেজ চলাচল তীব্ৰ হয়
খেলৰ খেলৰ ফলত মানে আমাৰ
মানে সামগ্ৰিকভাৱে শৰীৰ শৰীৰটো সবল হৈ থাকে
হয় হয়
সেইটো হৈ গল শাৰীৰিক ক্ষেত্ৰখনত আৰু দ্বিতীয় কথা মানসিক মানসিক ক্ষেত্ৰখনতো খেলে বহুত প্ৰভাৱ পেলাই মোৰ অনুস
হয় হয় হয় হয়
এতিয়া এটা আমি আমি আমাৰ হবি বুলি ক'ব পাৰোঁ খেল এক প্ৰকাৰৰ হবি বুলি ক'ব পাৰোঁ যে যিসমূহ যি কামসমূহে আমাক কি দিয়ে প্ৰকৃততে আনন্দ দিয়ে যিসমূহ কৰি আমি ভাল পাওঁ যিসমূহৰ পৰা আমি শান্তি পাওঁ এতিয়া সেই ক্ষেত্ৰত এজন শিশুৰ শিশু জন্ম হোৱাৰ পৰা তেওঁৰ কেৱল উদ্দেশ্য বা তেখেতৰ পিতৃ মাতৃৰ উদ্দেশ্য এটাই হ'ব নালাগে যে কেৱল এটা পাঠ্য শিক্ষাকমাৰ ভিতৰত সোমাই থাকিব লাগে খেলৰ প্ৰাসংগিকতা বা খেলৰ প্ৰয়োজন তেখেতৰ জীৱনত সমানে প্ৰয়োজন যিমানখিনি পঢ়াৰ প্ৰয়োজনীয়তা আছে, কাৰণ আজি কেৱল খেলক খেলটো আমি অকল উম আজৰি সময়ত খেলা এক ক্ৰিয়া বুলিয়েই নহয় আমি ইয়াক এটা লংগ টাইম গ'ল অৰ্থাৎ আমি আমাৰ ভৱিষ্যতৰ কাৰনে আমাৰ ভৱিষ্যতৰ এটা অপচন হিচাপেও ল'ব পাৰোঁ। কাৰণ যিহেতু খেলৰ ওপৰত খেলৰ আজিকালি বিভাগত বহুত ধৰণৰ আজি আজি কালি অপচন পোৱা যায় বহুত ধৰণৰ বিভাগ দেখা পোৱা যায় যাক আমি আমাৰ ভৱিষ্যত এটা এটা কেৰিয়াৰ অপচন হিচাপেও ল'ব পাৰোঁ। তো সেই ক্ষেত্ৰত আমি সৰুতে কেৰিয়াৰৰ অপচন হিচাপে লোৱাটো বেলেগ কথা এনে আমাৰ দৈনন্দিন জীৱনত ছাত্ৰ -ছাত্ৰী এজনৰ মানসিক বৃদ্ধিৰ বাবে বা বা মনোবৃত্তি বৃদ্ধিৰ বাবে খেলৰ বহুত প্ৰয়োজনীয়তা আছে কাৰণ শাৰীৰিকভাৱে যেতিয়া শিশু এজনৰ যেতিয়া জপিওৱা মেলা কৰিব বা দৌৰা ধপৰা কৰিব তেতিয়া তেওঁৰ কি হ'ব যে শৰীৰৰ অংগসমূহ সুচল হ'ব। শৰীৰত সুচলভাৱে তেজৰ প্ৰবাহ হব তেজৰ উষ্ণতা বাঢ়িব তেজৰ উষ্ণতা বঢ়াৰ ফলত দেহৰ অলাগতীয়াল পদাৰ্থ অৰ্থসমূহ ওলাই পৰিব যেনে ধৰক ঘাম হৈ ওলাওক বা তেখেতৰ শৰীৰৰ